হেল্ল'।
অ'! শুনিছানে বাৰু?
অ'! হয়, হয়। মই শুনিছোঁ, শুনিছোঁ। আপুনি শুনিছানে?
অ'! কি কৰি আছা? অ'! শুনিছোঁ, শুনিছোঁ। অ'! কি কৰি আছা, তুমি?
মই এইয়া ভাতকেইটা খাই উঠি অলপ এনে বহি আছো।
হয়-হয়।
অ', আপুনি কি কৰিছে।
বাকী খাতি কেনেকুৱা তোমাৰ, ময়ো এয়া এনেই বহিহে আছো বাৰু।
অ', আচ্ছা- আচ্ছা, খবৰ খাতি মোৰ ভালেই বাৰু, অ', তোমাৰ ভাল নহয়।
অ', ভালে।
অ'! আচ্ছা।
বোলো, অ'! বহুদিন হ'ল, তোমালে ফোন- চোন কৰা নাই। আজি বোলো, এটা বিশেষ বিষয়ৰ ওপৰত, কথা পাতো বুলি, তোমালে ফোন কৰিলোঁ, মানে।
অ'! হয়, হয়। ভালে কৰিলা, ভালে কৰিলা। তাকে, কি বিষয় বা?
অ'! বিষয়টো মানে, এনেকুৱা হ'ব। এ, হেৰি! আগৰ দিনৰ মানে, তোমাৰ মানুহ সমূহতকে, আজিকালিৰ দিনৰ, মানুহবোৰ মানে, বেছি জ্ঞানী নেকি? সেইটোৰ ওপৰতে, আমি কথা পাতোঁ বুলি ভাবিছোঁ! কেনেকুৱা হ'ব বাৰু বিষয়টো?
অ' অ! হয়, হয়। ভালেই হ'ব, ভালে হ'ব।
হয়, হয়, অ'! মানে, এতিয়া ক'বলৈ গ'লে মোক যদি, কোনোবাই সোধে যে, আগৰ দিনৰ মানুহতকে, আজিকালি দিনৰ মানুহবোৰ, বেছি কি জ্ঞানী নে, জ্ঞানী নেকি, নে বুদ্ধি? মানে, বুদ্ধি বেছি নেকি, নে জ্ঞানী? তেনেকে বুলি যদি কোনোবাই মোক সোধে! মই মানে, দুধুৰ-মুধুৰত পৰিম। কাৰণ, এতিয়া কিছু, কিছু ক্ষেত্ৰত, আজিকালিৰ দিনৰ মানুহবোৰ, বহুত মানে, জ্ঞানী নিচিনাও দেখা পাওঁ আৰু। কিছু কিছু ক্ষেত্ৰত মানে অজ্ঞানী নিচিনা কাম কৰি থকা আমি দেখা পাওঁ গম পাইছা।
হয় হয়
হয় হয় মানে এতিয়া তুমি চাবলৈ গলে কি হয়। আজিকালি দিনত বাৰু মানুহবোৰ কিছু মানে বহু ক্ষেত্ৰত আমি জ্ঞানী গটে মানে দেখা। পাওঁ কাৰণ আজিকালি যি তোমাৰ আহ বিজ্ঞানৰ প্ৰভাৱটো আজিকালি আচলতে বেছিকৈ পৰিছে তাৰ ফলত মানুহ বোৰে মানে বিজ্ঞসন্মত কাৰণবোৰ জানিব লৈছে গম পাইছানে আৰু অ যি এতিয়া তোমাৰ ডিজিটেল যুগৰ ডিজিটেল যুগ বুলিয়ে কৈছো আৰু ডিজিটেল যুগ বুলি যে হৈছে মানে যি আধুনিকতাৰ প্ৰভাৱ পৰিছে তাৰ ফলত কিন্তু মানুহবোৰ মানে বহুখিনি ক্ষেত্ৰত আমি উন্নতি হোৱা দেখা পাইছো আৰু মানে জ্ঞানীৰ নিচিনাও আমি অনুভৱ কৰিছো গম পাইছা
হয হয়
তুমি এতিয়া এটা কথা তুমি লক্ষ্য কৰিছা নাই জানো এই আগৰ দিনত মানুহবোৰে তোমাৰ এই অন্ধবিশ্বাস হওক মানে কু সংস্কাৰ হওক ডাইনী প্ৰথা হওক সেই তেনেকুৱা কিছুমান মানে আহ মানিছিলে গম পাইছা।
হয় হয় অ উম
অ কিন্তু আজিকালি দিনৰ মানুহবোৰে কিন্তু সেইবোৰ কিন্তু একো নামানে মানে কিয় নামানে কাৰণ সেইবোৰৰ একো মানে মানে এ উপ উপকাৰিতা নাছিলে আৰু একো মূল্য নথকাৰ কথা আছিলে সেইবোৰ আচলতে তুমি এতিয়া চাবলে গ'লে কি হয় হয় অন্ধবিশ্বাস মানে বুলি ক'বলে গ'লে তুমি কি হয় অন্ধবিশ্বাস মানে হ'ল তুমি চকু মুদি বিশ্বাস কৰাতোকে অন্ধবিশ্বাস হয় নে নহয় মানে আ চলতে আমাৰ পৃথিৱীৰ মানে প্ৰ প্ৰতিটো কথাতে এ মানে বিজ্ঞানসন্মত কাৰণ থাকে আমি সেই বিজ্ঞানসন্মত কাৰণবোৰ আজিকালিৰ দিনত মানে বাচি উলিয়াব পাৰিছো বাবে আমি মানে জ্ঞানী হিচাপে আমি পৰিলক্ষিত হৈছো গম পাইছা। কিন্তু আগৰ দিনৰ মানুহে যি সেইবোৰ অন্ধবিশ্বাস পালন কৰিছিলে তাৰ পিছত তোমাৰ এইবোৰ দাইনী হত্যা সেইবোৰ যে পালন কৰিছিলে তাৰ ফলত মই ভাবো কি আগৰ দিনৰ মানুহবোৰ কিছু কিছু ক্ষেত্ৰত মানে অজ্ঞানী আছিল বুলি ভাবিছো গম পাইছানে
হয় হয়
আৰু শিক্ষাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ আ আগৰ দিনৰ তুলনাত আজিকালি দিনৰত শিক্ষা কিন্তু বহুত বেছি মানে পৰিমাণে বৃদ্ধি পাইছে গম পাইছা মানে আজি কালি যি তোমাৰ মোবাইল ফোনৰ যে যুগ হৈছে মানে তোমাৰ মোবাইল ফোনৰ অ ফলত মানে তোমাৰ কি হৈছে অ মা মানুহবোৰ মানে বেছি জ্ঞানী হ'বলৈ লৈছে কাৰণ মোবাইল ফোনত মানুহে সক সকলো ধৰণৰ কথা জানিব পাৰে তোমাৰ আহ এই মানে আমাৰ এ ভ নিজৰ দেশখনৰ লগতে আন দেশ খৰ কথা জানিব পাৰে মানে গোটেই পৃথিৱীৰ সমগ্ৰ পৃথিৱীখনৰ কথাই মানে জানিব পাৰে গম পাইছা
অ হয় হয় অ
হয় হয় আৰু এতিয়া কিছু কিছু ক্ষেত্ৰত কিন্তু আজিকালি দিনৰ মানুহবোৰ উন্নত হৈছে যদিও মানে বুদ্ধিবান হৈছে যদিও কিছু কিছু ক্ষেত্ৰত আমি অজ্ঞানে নিচিনা কাম কৰি আছ বুলি কব লাগিব এতিয়া তুমি এটা কথা লক্ষ্য কৰিছা নাই জানো আমাৰ আজিকালি প্ৰকৃতিটো বহুত বিনষ্ট হৈছে গম পাইছা এতিয়া তুমি এটা কথা তুমি লক্ষ্য কৰিবা আহ আগৰ দিনত এ তোমাৰ এইবোৰ যি গাড়ী মটৰ নাছিলে সেইকাৰণে মানে সেই প্ৰকৃতিটো বহুখিনি ক্ষেত্ৰত আমি ভাল গোটেই মানে ল লক্ষ্য কৰিছিলো কিন্তু আজিকালিৰ দিনত কি হৈছে মানুহবোৰে উন্নত মানে মানুহবোৰ বুদ্ধিমান হৈছে, জ্ঞানী হৈছে। কিন্তু, তেওঁলোকে যে সেই পৰিৱেশটো যে বিনষ্ট কৰি আছে সেই কথাটো বুজি পোৱা নাই আৰু মানে সেই ক্ষেত্ৰত মই আজিকালিৰ দিনৰ মানুহবোৰক অজ্ঞানী বুলি ক'ম, গম পাইছানে।
হয়।
হয়, মানে কি হৈছে মানুহবোৰ জ্ঞানী হৈও অজ্ঞানীৰ নিচিনা কাম কৰি আছে মানে এতিয়া তোমাৰ মানুহ বিলাকে কি কৰিছে একদম পুৰা আ, গাড়ী মটৰ লৈ দিনৰ দিনটো ঘূৰি ফুৰে মানে এ প্ৰদূষণ কৰি পেলাই পৰিৱেশ প্ৰদূষণ কৰি, আৰু তাৰ উপৰিও এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈ কৰিছে কি গম পোৱা নে, মানুহ বোৰে আজিকালিৰ দিনত গছ গছনিসমূহ ইমানেই কাটিবলৈ লৈছ চে, মানে তোমাৰ ক'বলৈ ভাষা নাইকিয়া নিচিনা হৈ গৈছে গম পাইছা।
হয়- হয়।
কিন্তু তাৰ তুলনাত আগৰ দিনৰ মানুহবোৰ মানে কিছু- কিছু ক্ষেত্ৰত মানে পঢ়া শুনা নকৰা আছ ছিল যদিও তেওঁলোকে কিছুমান মানে কথা বুজি পাইছিল আৰু গছ গছনি মানে ভালদৰে ৰোপন কৰিছিল আৰু তেওঁলোকে মানে গছ গছনি নাকাতিছিলে গম পাইছানে। মানে তেওঁলোকে আগতে এটা কথা বুজি পাইছিল যে, আমাৰ গছে আমাৰ প্ৰকৃতিটো কেনেধৰণে শুৱনি কৰি ৰাখে আৰু মানে গছৰ পৰা আমাৰ কি লাভ হয়, সেই কথাবোৰ আগৰ দিনৰ মানুহে ভালদৰে বুজি পাইছিল আৰু মানে তেওঁলোকে কথাবোৰ ভাবি চাইছিলে, গম পাইছা। কিন্তু আজিকালি দিনৰ মানুহবোৰে কি কৰিছে মানে তোমাৰ এতিয়া ডাঙৰ-ডাঙৰ উদ্যোগ খুলিছে। তোমাৰ ডাঙৰ-ডাঙৰ মানে এনেকে গছ গছনিবোৰ কাটি পেলাই তাত ডাঙৰ-ডাঙৰ অট্টালিকা বনাইছে। তেওঁলোকে ভাবিছে যে তেওঁলোকে উন্নতি কৰিছে, কিন্তু তেওঁলোকে সেইটো কথা ভাবিব পৰা নাই যে তেওঁলোকৰ সেই উন্নতি কৰিবলে যাওঁতে মানে পৰিৱেশতটো কিমান প্ৰদূষন হৈছে। তাৰ উপৰিও আমাৰ মানে যেতিয়া পৰিৱেশটো প্ৰদূষণ হ'ব তাৰ ফলত কি হ'ব, আমাৰ অপকাৰ হ'ব। আমাৰ যি জীৱ সমাজটো মানে ধ্বংস হৈ যাব, গম পাইছা।
হয়- হয়।
অ', অ', হেল্ল'।
হয়-হয়, শুনি আছো- শুনি আছো।
অ', অ', শুনিছা অ'। সেইবাবে মই ভাবো কি, আমাৰ মানে মানুহবোৰে এতিয়া জ্ঞানী হৈও মানে অজ্ঞানী নিচিনা কাম কৰি আছে, সেইবাবে মই এতিয়া ক'ব বিচাৰিছো যে, আগৰ দিনৰ মানুহবোৰৰ পৰা কিছুমান শিক্ষা এতিয়া ল'ব লাগে। কাৰণ যি প্ৰকৃতিৰ কথা ক'বলৈ গ'লে মানে আচলতে, সেই প্ৰকৃতিটো আ আমি জীয়াই ৰাখিব পাৰিব লাগিব গম পাইছা, কাৰণ প্ৰকৃতিটো মানে আমাৰ বাবে এনেকুৱা এটা সম্পদ, মানে প্ৰকৃতিৰ যদি বিনষ্ট হ'বলৈ হয় আমাৰ মানুহৰ মানে যি জীৱ সমাজ হওঁক সেই জীৱ সমাজ একেবাৰে হেৰাই যাব, গম পাইছে
হয়- হয়, অ'।
অ', সেই কথাবোৰ আমি মন দিব লাগে আৰু এ এতিয়া আগৰ দিনৰ মানুহবোৰ মানে কিছু- কিছু ক্ষেত্ৰত মানে তোমাৰ অজ্ঞানী আছিল, মানে তোমাৰ বুদ্ধি হয়, তেওঁলোকৰ আচলতে শিক্ষাৰ অভাৱ আছিলে আগৰ দিনত গম পাইছানে, কিন্তু এতিয়া বৰ্তমান যুগত কিন্তু কোনো মানুহে মানে অজ্ঞানী নিচিনা মানে তোমাৰ অজ্ঞানী নহয়, আজিকালি মানে যি শিক্ষাৰ প্ৰভাৱটো বহুত বেছি হ'ল। তাৰ ফলত মানে আমাৰ মানুহবোৰে তোমাৰ ভালদৰে চিন্তা কৰিব পৰা হ'ল আৰু মানে বিজ্ঞানসন্মত আচল কাৰণ বোৰ জানিব পাৰিলে কিন্তু কিছু - কিছু ক্ষেত্ৰত সেইয়া আজি প্ৰকৃতিৰ ধ্বংসৰ কথা কৈছো। সেইবোৰৰ ক্ষেত্ৰত মানুহবোৰ একদম অজ্ঞানীৰ নিচিনা কাম কৰি আছে।
হয় - হয়।
হয় মই তাকে ইয়াৰ ওপৰত তুমি কি ক'ব বিচাৰা অলপ কোৱাচোন বাৰু?
অ, তাকে - তাকে তুমি যিখিনি কথা কৈছা বহুত গুৰুত্বপূৰ্ণ কথা খিনি কৈছা।
হয় - হয়।
এই যোনটো বিষয় আছে তোমাৰ আগৰ মানুহ বেছি জ্ঞানী নে এতিয়াৰ মানুহ এতিয়া এই বিষয়টোৰ এয়া এটা মানে কোনো সৰল উত্তৰ নাই বুলিয়ে ক'ব লাগিব। এতিয়া আগৰ অ আগৰ মানুহ আৰু এতিয়া মানুহ এতিয়া দুই- দুয়োৰে তোমাৰ নিজৰ - নিজৰ এটা বিশেষ জ্ঞান আৰু দক্ষতা আছে। সময়ৰ লগে - লগে ৰ মানে জ্ঞানৰ যি ধৰণ সলনি হৈছে কিন্তু উম গানৰ মূল্য কিন্তু কেতিয়াও কম হোৱা নাই। এতিয়া এ আগৰ মানুহৰ যি আনুষ্ঠানিক শিক্ষা কম থাকিলেও তেওঁলোকৰ সেই যি ব্যৱহাৰিক কিছুমান জ্ঞান মানে বহুত বেছি আছিলে। তেওঁলোকে এ প্ৰকৃতি, কৃষি, ঔষধি গছ - গছনি এনে সামাজিক কিছুমান মূল্যবোধ আৰু জীৱন যাপন বহু বিষয়ৰ - বিষয়ৰ ওপৰত মানে তেওঁলোকৰ বি বিশেষ জ্ঞান ৰাখিছিলে তেওঁলোকে কম সুবিধাৰ মাজতো সমস্যাৰ সমাধান কৰিব পাৰিছিলে। পৰস্পৰ অ পৰস্পৰৰ প্ৰতি সন্মান ধৈৰ্য্য আৰু জীৱনৰ অভিজ্ঞতা তেওঁলোকক আচলতে জ্ঞানী কৰি তুলিছিলে সেই ক্ষেত্ৰত আৰু তেওঁলোকৰ যি কিছুমান এ একাগ্ৰতা বা তেওঁলোকৰ যি উম মানে তেওঁলোকৰ এক একতা আচলতে এই একতাৰ একতা একতাটো আচলতে তেওঁলোকৰ মাজত আছিলে যাৰ ফলত কঠিনতকৈ কঠিন কিছুমান সমস্যা তেওঁলোকে একেলগে মিলি সেইবিলাক সমাধান কৰিব পাৰিছিলে
সমাধান কৰিছিলে হয় - হয়।
অ, আনহাতে তোমাৰ এতিয়াৰ যি মানুহ আছে মানুহ বিলাকৰ লগত আমাৰ বিজ্ঞান বিদ্যা অ, সেই ক্ষেত্ৰত তোমাৰ বেছি উন্নত হৈ গৈছে। তাৰ ফলত আমাৰ প্ৰযুক্তি হওক চিকিৎসা বা তোমাৰ মহাকাশ গৱেষণা আৰু যিখন ডিজিটেল তাৰ বিষয়ে আমি বহুত বেছি জ্ঞান লাভ কৰিছো।
হয় - হয়।
ইণ্টাৰনেটৰ জৰিয়তে তোমাৰ আমি মুহূৰ্ততে তোমাৰ পৃথিৱীৰ যিকোনো তথ্য লাভ কৰিব পাৰো আজিৰ আজি ছাত্ৰ ছাত্ৰীয়ে তোমাৰ কম বয়সতেই তোমাৰ বহুত নতুন নতুন বিষয় শিকিবলৈ সক্ষম হৈছে
শিকিব পাৰিছে হয়
অ নতুন প্ৰযুক্তিয়ে তোমাৰ মানুহৰ জ্ঞান আহৰণৰ যি সুযোগ আচলতে বহু গুণে বৃদ্ধি কৰিছে আগত তুলনাত এতিয়া আহ কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আমাৰ এ যি তথ্য আছে তথ্য আৰু জ্ঞানৰ মানে জ্ঞান একে মানে এক একে নহয় কিন্তু এতিয়া অ এতিয়া চাব চাবা তুমি এ আজিৰ মানুহৰ হাতত তোমাৰ তথ্য বহুত আছে কিন্তু তথ্যক মানে সঠিক সঠিক ভাৱে যি ব্যৱহাৰ কৰাৰ জ্ঞান আ আচলতে থাকিব লাগিব কিন্তু আগৰ আগৰ মানুহৰ অভিজ্ঞতা আৰু জীৱনবোৰ মানে বোধৰ লগত আজিৰ বিজ্ঞান যুগ আৰু প্ৰযুক্তিবিদ্যাৰ যি জ্ঞানক আচলতে তুলনা কৰাতো সহজ কথা নহয় আচলতে।
নহয় নহয়, অঁ।
অ এতিয়া মোৰ মতে যে আগৰ মানুহো বেছি জ্ঞানী বা এতিয়া মানুহো বেছি জ্ঞানী বুলি উম কোৱাতকৈ,
এই দুয়োৰে এ আজি জ্ঞান বেলেগ বেলেগ ক্ষেত ত'ত আচলতে মূল্যবান। এ যদি আমি আগৰ প্ৰজন্মৰ অভিজ্ঞতা আৰু মূল্যবোধৰ লগত আজিৰ প্ৰযুক্তি আৰু বিজ্ঞানৰ মানে বিজ্ঞানৰ জ্ঞানক যদি একেলগে গ্ৰহণ কৰো, তেন্তে আমি অধিক মানে আমি অধিক জ্ঞানী আৰু উন্নত সমাজ এখন গঢ়ি তুলিব পাৰো বুলি মই ভাবো। অঁ, উম উম। আৰু তোমাৰ উম কিছুমান কথা আচ্ছা চাবা তোমাৰ, আগৰ দিনৰ এতিয়া আগৰ দিনৰ কিছুমান যি ছাত্ৰ-ছাত্ৰী, ল'ৰা-ছোৱালী আছিলে, তাৰ তুলনাত আজিকালিৰ যি ল'ৰা-ছোৱালী সকল আছিলে, তেওঁলোক মানে সৰুতে কি কৰিব পাৰে! মানে বিভিন্ন ধৰণৰ নজনা কথা তেওঁলোকে জানিব পাৰে।
জানিব পাৰে হয়।
তেওঁলোকৰ সেই যি আহ জানিম মানে সেই নতুন কথা শিকাৰ যি সুবিধা, সুবিধাটো আচলতে বৰ্তমান মানে বিজ্ঞান প্ৰযুক্তিবিদ্যাই এক গঢ়ি তুলিছে। কিন্তু কিন্তু সেই আজিৰ আগৰ দিনৰ লোকসকল আছিলে, তেওঁলোকো কিন্তু কম ছিলে, তেওঁলোকৰ উ তেওঁলোকে তেওঁলোকৰ হাতত সুবিধা নাছিলে যদিওঁ, আহ কিন্তু তেওঁলোকে বহুত কষ্ট সাধন কৰি তেওঁলোকে আহ মানে ধৈৰ্য্য বা জীৱনৰ অভিজ্ঞতাই তেওঁলোক ক'ক আচলতে জ্ঞানী কৰি তুলিছিলে।
হয়, হয়, অ।
অ সেই ক্ষেত্ৰত আচলতে কবলৈ গ'লে, এ দুই মানে আগৰ দিনৰ মানুহ বা বৰ্তমান সময়ৰ মানুহ, তাত দুই উম উ দুই মানে দুই জনৰে আচলতে নিজা, নিজা ক্ষেত্ৰত আচলতে জ্ঞানী বুলিয়ে ক'ব লাগিব। কাৰণ সেই চাবাচোন, তেতিয়াৰ মানে আগৰ দিনৰ মানুহৰ পৰাইতো আমি এতিয়া উন্নতি উন্নতি হৈ হৈ এতিয়া বৰ্তমান সময়ত পাইছোহি। এ সেই ক্ষেত্ৰত আচলতে আমি কব নোৱাৰো যে, আগৰ দিনৰ মানুহে মূৰ্খ আছিলে বা এতিয়া দিনৰ আমাৰ মানুহে মূৰ্খ। তেনেকে আচলতে কব কাৰণ দুইটা, দুইখন সমাজৰে এটা মানে এ বিশেষত্ব আছে।
হয়, হয়, অঁ আছে। হয়, হয়, তাকে তুমি এতিয়া যিখিনি কথা ক'লা, বহুত গুৰুত্বপূৰ্ণ কথা কলা বাৰু। তাকে আমি সেইটোৱে মানে বুজিব লাগে যে' আমি এতিয়া আজিকালিৰ দিনত মানে বহুখিনি ক্ষেত্ৰত মানে আমি জ্ঞানী হৈছো যদিও মানে আমাৰ বুদ্ধি বাঢ়িছে যদিও, আমি কিছু কিছু ক্ষেত্ৰত মানে অজ্ঞানী নিচিনাকে কাম কৰি আছো। আচলতে সেই অজ্ঞানী নিচিনা কামবোৰ আমি নকৰি, আমি সেই জ্ঞানী মানুহৰ দৰে যদি কাম কৰি